হেল্ল'!
হেল্ল'!
অঁ।
অ'।
কি কৰিছে?
কি কৰি
এ আছো আছো আৰু ঘৰতে।
অ' অ'। ভাত-পানী খালা, ভাল ভাল। কিহে খালা?
ভাত, ভাজি ভাতে খালোঁ।
অ' কি ভাঁজি?
হুম?
কি ভাজি?
তোমাৰ কালি আনিছিলো, কিনি পেলায় তোমাৰ এইটো ভাতকেৰেলা। ভাতকেৰেলা, আলুগুটি সৈতে খালোঁ আৰু। উম! তুমি কিহেৰে খালা?
হা'? অ'।
অ'। বাকী ঘ'ত ভাল? মাহঁতৰ? হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'!
হেল্ল'!
অঁ বাচা এ নেটৱৰ্ক চেটৱৰ্ক নাই বোলে কাত খাই গ'ল। হেই ফালে হে- ইফালে নেটৱৰ্ক নাই হ'বলা মানে কাট খাই গ'ল এই এইজনী- কৰা। নাই কোৱা দোকান হেল্লৌ। ইমান এক মিনিট হৈছেহেনে পাতি আছা।
হা-
কাপ-
তোমালৰ নেটৱৰ্ক নাই অকমান ইফালে -সিফালে হৈ যোৱা না।
হেলৌ!
এটোয়ে দেখোন।
হেল্লৌ! হেল্লৌ!
কাত-
হেল্লৌ হেল্লৌ! এ নেটৱৰ্ক চেটৱৰ্ক পোৱা নাই মাতটো। মাতটো লাগি লাগি ধৰিছে হেল্লৌ!
হেল্লৌ!
অঁ মাততো লাগি লাগি ধৰিছে নেটৱৰ্ক পোৱা নাই নেটৱৰ্ক পোৱা জেগাত যোৱা। হেল্লৌ! হেল্লৌ! হেল্লৌ! হেল্লৌ! হেল্লৌ! হেল্লৌ! হেল্লৌ! হেল্লৌ!
নেটৱৰ্ক পাইছোঁ তোমালোকৰ তাতহেত নেৱৰ্ক নাই চাগে।
তোমাৰ মাতটো লা এই আছে তোমাৰ মাতটো লাগি লাগি ধৰিছে। অঁ আহিছে মাততো এতিয়া।